অ কোৱা।
কি কৰি আছা?
এনেই আছোঁ। তুমি কি কৰিছা?
মইয়ো এনেই আছো তোমাৰ ভাত খালা।
নাই খোৱা তুমি খালা।
মই খালোঁ আৰু।
কি চব্জি হা।
খবৰ ভালনে?
ভালে কৈছো আৰু তোমাৰ।
মোৰ ভাল দিয়া ঘৰত ভাল সকলোৰে।
চবেই ভাল আৰু তোমাৰ।
মোৰো ভালে দিয়া। সকলোৰে মাহত। এনেই আছে আৰু বহি তোমালোকৰ
আছে বহি আছে বাৰু।
তুমি ক'ত আছা খৰত নে বাহিৰত।
সিহঁতে আছো গছৰ তলত বহি আছোঁ।
অ বহুত গৰমো দিছে।
আহ আহ।
কি পঢ়ি আছা বাৰু তুমি।
হা।
তুমি বাৰু কিবা পঢ়ি আছা নে বাৰু?
আহ। ছেকেণ্ডডিয়েৰ পঢ়ি আছোঁ।
হয়, হয়। অ-অ। কৈছোঁ দিয়া, অঁ শুনিছোঁ। আহ মানে হেৰি কিয় বা? স্কুলখন অ মানে তোমাৰ স্কুলখন অলপ দূৰ হয় নে কি? হেল্ল'
অ।
অ, অ, অ। বাহিৰত বহি আছা নে কি?
হা? অ, বহি আছোঁ।
উম, উম। উ কি কৈছা?
পানা নেকি কৈছো স্কুল চিস্কুল নো
অ, এতিয়া মানে গৰম বন্ধ।
গৰম বন্ধ দিছে নে তোমাৰ? মই বি এ ফৰ্ট চেম। উম, উম। মই বি এ ফৰ্ট চেমত পঢ়ি আছো ৰবা।
অহ।
এনেই কিবা কৰা মানে এতিয়া যে গৰম বন্ধ কিবা ঘৰতে কৰিবা নে কি?
মানে কৰিম বুলি ভাবিছোঁ আৰু।
এনেই কি কৰিম বুলি ভাবিছা?
কম্পিউটাৰ শিকিম বুলি ভাবিছোঁ বাৰু।
অ, অহ। কম্পিউটাৰ শিকিবা। মানে কাষতে আছে নে কম্পিউটাৰ চেণ্টাৰ তোমালোকৰ?
অকমান দূৰ হয় বাৰু।
উম। মইও শিকা নাই বাৰু কম্পিউটাৰ কিন্তু শিকিম বুলি ভাবিছো আৰু।
আ কবাত ফুৰিব যাম বুলি ভবা নাই আৰু?
উ। অ-অ ফুৰিব যাম বুলি ভাবিছো আৰু।
অ, ক'ত যাম বুলি ভাবিছা?
মই এনেই শ্বিলঙৰ ফালে যাম বুলি ভাবিছো। যিহেতু ঠাণ্ডা হয় অলপমান।
অহ। আমিও যাম বুলি ভাবিছিলো তাতে।
অ, হয়। মানে কেইজন মানে যাবা?
যাম চাগে এতিয়া গেণ্টি নাই ইমান। যাম বুলি ভাবিছো কালি, অহ।
ভাবিছা তাকেটো। মইও যাম বুলি ভাবিছো আৰু।
অঁ।
যিহেতু বহুত গৰমো দিছে এত।
ব-বহুত গৰম নাই আৰু।
উম, উম। উ পিছে এনেই কিবা ৰেচিপি বনাব জানেনে?
আহ জানো অলপ চলপ, ইমান নাজানো।
উম, উম। মইও বাৰু অলপ চলপ জানো বাৰু। তাকেইটো। মই ধৰা চিকেন, পোলাও এইবোৰেই আৰু তুমি?
আমিও হৈছিলে বাৰু ম'ম', চিকেন ম'ম' অঁ।
কিন্তু এ কিন্তু এইবোৰ খোৱা ইমান ভালো নহয় দিয়াচোন।
আহ।
তাকে হ'লেও খাওঁ আৰু।
উম।
তাকে মানে ঘৰত অঁ। উ মানে ঘৰতটো কোন কোন আছে তোমালোকৰ?
দাদা আছে, পাপা আছে। আৰু তোমালোকৰ ঘৰত?
মোৰ মা, দেউতা, দাদা।
আহ।
মানে- মানে এনে ঘৰত কিবা কাম চাম কৰি থাক নে তুমি?
কৰো বাৰু।
উম উম।
কৰা।
মইও কৰো বাৰু।
আহ।
এনে কিবা জান নে কৰিব?
মানে এনে ধৰাই কিছুমান ধ কাপোৰ বব বা কিছুমান বনাবলে- জানানে?
ইমান নাজানো।
উম উম উম।
যানা চাগে।
মইয়ো নাজানো ইমান। ত অলপ চলপ জানে উলেৰে যে বনাই কিছুমান ফুল হওক
স
বা সেইবোৰ জানো আৰু সেইবোৰ অলপ চলপ জানো আৰু
অঁ ঊল গাঠিব জানো বাৰু অলপ চলপ কিব নাজানো উ তুমি জানা
মই অলপ চলপ জানো কি কি কৰা বাৰু ঊলেৰে
উল মানে আহ কেনেকা
মানে টাৱেল চাৱেল মানে ধৰা বতাত পৰা বা এই টেবুলত পৰা এইবোৰ জানানে
এতিয়া অলপ অলপ জানো ইমান নাজানো বাৰু তেওঁ
উম উম মইয়ো জানো বাৰু ধৰা বতাত পৰা বা শৰাই যে দিয়ে বা ফুল তেনেকে জানো আৰু
অ সেইয় আৰু
সেয়াই বাৰু এনে কৰি থাকো আৰু মাজে মাজে
আৰু তোমালোকৰ ঘৰত এনে কিবা পোহা নাই বাৰু এই ধৰা আহ হাঁ হওক মুৰ্গী হওক এইবোৰ আছেনে
আছে বাৰু আৰু তোমাল অ আৰু তোমালোকৰ
আমাৰ নাই মানে কি কৈছা
তই পোহা নেকি কৈছো
মানে আগতে পুহিছিলো এতিয়া নাই বাৰু আনিব লাগিব
অঁ
মানে এইবোৰ তুমিয়ে চোৱা চিতা কৰা নে
মাজে মাজে চাওঁ বাৰু ইমান নাচাও খালি তেওঁও
উম মানে কি হয় অলপ চলপ পুহিবও লাগে দিয়াচোন নিজক সৰু সুৰা কিছুমান
বাৰতা পুহিলে নিজৰ কাৰনে ভাল বাৰু কেনে উম
তাকেইতো খেতি বাতি কৰে নে তোমালোকৰ
আৰু অ
উম উম উম তাকে এতিয়াতো গৰম বন্ধ ফুৰিবলে যাবানে কৰবাত মামাহঁতৰ ফালে বা এনে কৰবাত
যাম বুলি ভাবিছো বাৰু
উম উম তাকে
অ
মইয়ো যাম বুলি ভাবিছো আৰু এনে মানে তুমি পঢ়া শেষ হলে মানে এনে কি কৰিম বুলি ভাবিছা আৰু
মানে কম্পিউটাৰ কি বেলাক কিবা কৰিম বুলি ভাবিছো আৰু সেয়ে
তাকেইটো আজি মানে আজিকালিৰ দিনতটো কিবা এটা কৰিব ব হয়নে নহয় মানে এনেই ঘৰত বহি থকাতকে আৰু-
কৰিলে একো নহয়েই আৰু।
তাকেইটো নিজে কিবা এটা কৰি নিজৰ উপাৰ্জনেৰে কিবা এটা লব-
অ আৰু চিলাই বিচিন শিকিবলে-
শিকিছা নেকি।
অ হয় কত মানে ওচৰ- চিলাই মেচিন মই শিকা নাই বাৰু শিকিম বুলি ময়ো ভাবি আছোঁ আৰু।
ওচতে বাৰু আমাৰ অ।
মানে আজিকালি মেখেলা চাদৰ ধৰা ব্লাউজ বহুত লয় পইচা চাৰে পাঁচশ মান লয়েই।
তাকে মানে নিজৰ নিজে শি- শিকিলে মানে নিজৰখিনি কৰিব পাৰিম আৰু।
তোমালোকৰ এইফিস হব পায়ি থি।
কি কৰিছা?
হয় হয়।
অহ।
বাৰু এতিয়া বহিয়ে আছা নে? এতিয়া গছৰ তলত বহি আছা নেকি।
বহি আছো গছৰ তালতে আৰু তুমি?
মইও এনেই ফেনৰ তলতে বহি আছো।
কি কৈছা?
ভিতৰতে বহি আছা কছো।
হয় হয় ভিতৰতে বহি আছো তুমি অকলে বহি আছানে আৰু কোনোবা আছে।
হেল্লৌ। হেল্লৌ
হেল্লৌ। হেল্লৌ। হেল্লৌ। হেল্লৌ। হেল্লৌ। হেল্লৌ।